হেল্ল' অ আপুনি কি কৰি আছে হেল্ল' চাহ তাহ খালেনে নাই ৰাতিপুৱাৰ।
অ চাহ খালো অ অলপমান আগতে অকণমান আগতে চাহ খালোঁ
হ হা
আপুনি খালে
খালো মানে কিহেৰে খালে
খালোঁ আহ আছিল কিবা স্নেক্স এই বিস্কিট আছিল ভুজিয়া আছিল
হয় হ মোৰো আছিলে চুজি খালোঁ বিস্কুট চুজি বিস্কুট আছিল গাখীৰ চাহ তেনেকৈ খালোঁ ৰাতি ৰাতিপুৱাটো
ত আপুনি গাখীৰ চা খায় মই গাখীৰ চাহটো নাখাও মানে গাখীৰ চাহটো ত মানে হেল্থৰ কাৰণে বেয়া হয় ন মানে স্বাস্থ্যৰ কাৰণে বেয়া হয় ত' খতিকৰ হয় হয় মাজে মাজে খাব মাজে মাজে খাব আৰু মানে সদায় নাখাব
অ
বুজিছে ন আৰু হয় মইতো লাল ৰঙা চাহ য়ে খাওঁ সদায় গাখীৰ চাহটো আগত খাইছিলো বাৰু কিন্তু এতিয়া বাদ দিছো গাখীৰ চাহ টো খোৱা
হয় হয় খাব লাগে মাজে মাজে পাৰিলে
হয় হয় কেতিয়াবা কেতিয়াবা হঠাৎ খোৱা যায় হয় সেইটোৱে আৰু আপোনাক সেইটোৱে কলো ৰে মানে সদায় নাখাব
হয় সদায় নাখাওঁ মাজে মাজে লাল চাহ খাওঁ আৰু ইভিনিং টাইমত খাওঁ
আচ্ছা আচ্ছা বুজিলোঁ বাৰু হয় আৰু এতিয়া কি কৰি আছে
হা
কি কৰি আছে এতিয়া
এতিয়া মানে মই চাহ তাহ খাই আহিলোঁ আৰু
অ আচ্ছা আচ্ছা আচ্ছা আচ্ছা আৰু কি কৰি আছিলে মেগী
অ মেগী ইভিনিং টাইমত খোৱা হয়
আচ্ছা আচ্ছা ইভি মানে সন্ধিয়া মানে গধূলি খায় ন
হয়
আচ্ছা আচ্ছা আৰু মানে আপোনাৰ দিনত মানে কি কি খায় মানে ৰাতিপুৱাৰ পৰা মানে ৰাতিপুৱা উঠি কি খাই প্ৰথমত পানী খাই নেকি
প্ৰথমতে পানী খোৱা হয় মানে গৰম পানী অকণমান মৌ দিও তাতে হালধি ধি কৰি
হয়
তেনেকে মানে খোৱা যায় হেৰিটো ৰাতিপুৱাতো তাৰ পিছত আৰম্ভ কৰা হয়
আচ্ছা মইয়ো তেনেকে পানী দি খাওঁ তাৰপিছত
খা খাব লাগে স্বাস্থ্যৰ কাৰণে ভাল হালধি টো
হয় হালধিটো স্বাস্থ্যৰ কাৰণে বহুত ভাল আৰু কেঁচা হালধি হালধিটো
কেঁচা হালধি সেইটো বঢ়িয়া দে ৰাতিপুৱা খাবই লাগে চব মানুহে
হয় কিন্তু এতিয়া চব জেগাতটো অ মানে পোৱা নাযায় আৰু আহ গুড়া হালধিটোৱে থাকে সেইকাৰণে মানে সেইটো খালেও হয়। যেনিবা যেনিবা সেইটো খাইেও হয় ত'। সেইটোৱে।
হয়।
তাৰ পিছত। কি কৰে হালধি পানি খায়।
চাহটো খাই আৰু মই অলপমান মানে টিভি চাওঁ তাৰপিছত আৰু খাৱোৱাৰ কাৰণে লাগি যাওঁ আৰু শাক চবজি কতো দুপৰীয়া কাৰণে।
আচ্ছা মানে আপুনি ভাত মানে। ভাত বনাই। মানে দুপৰীয়াৰ দুপৰীয়াৰ আহ আহাৰ। তো আপুনিয়ে মানে।
মই বনাওঁ হয়। দুপৰীয়া আহাটো মই বনাওঁ আৰু ৰা। তে ময়ে বনাওঁ বুলি ক। হয় মই মইন্ধা। কৰি ভাল পাওঁ তাৰমানে।
আচ্ছা মানে। আপুনি ৰান্ধি ভাল প। পায়।
হয়।
উ মানে এতিয়া কি বনাব।
এতিয়া মই। আজি দুপৰীয়া মই দালি বনাম। তাৰপিছত। মাছ আছে। আৰু।
মাছ কি মাছ সৰু মাছ নে ডাঙৰ মাছ।
সৰু মাছটো আনিছোঁ। ডাঙৰ মাছ খাই ভাল নাপাওঁ মানে মই।
হয়।
হয় মাজে মাজে দুয়টাই চলে আজি আৰু সৰু মাছটো আনিছে তাকে মই। কপমান বাচিব লাগিব।
অ আঠা বেচিব লাগিব, উম। ভাজাটো খায় নে জোল খায়।
অ মই মানে হেৰি ভাজাটোও খাওঁ জলটো খাওঁ দুয়োটাই মানে টেষ্টি লগোৱা হয়। হয়।
কোনটো বেছি ভাল পায় মানে ভাজাটো বেছ-
মই বেছি মোৰ দুয়োটাই ভাল লাগে খাই।
উম মইতো ভাবো মানে কি জানে? মাছ যদি আনিছো হলে বানাও অলপ আলু কিবা যদি জিকা চিকা থাকে। অলপ দি মানে শাক কাঞ্জা দি মানে কিবা অলপ চাক চবজি দি আৰু যদি অলপ অকমান বানাও তেতিয়া আৰু দালি চালি বনাব নালাগে। জল্দি ভাত খোৱা হৈ যায়। ভাত সানি খাব পাৰি ন। তেতিয়া হয় তেতিয়া সেইটোতে হৈ যায়। তেতিয়া আপুনি এতিয়া হয় এতিয়া কি বনাব?
এতিয়া মানে অকমান পিছত বনাম আৰু আপুনি কি বনাব? ভাত ছাত
মোৰতো হয় মোৰ মানে ভাত এতিয়া মই মানে অ। বনোৱা নাই। মানে বনাম অকণমান পিছত মানে দেৰিকে খাওঁ ন। অ অ সেইট- কাণো অলপ দেৰিকৈ বনাওঁ। ত ভাত বনাম। মাছ মানে মাছ অল মাছ ছোৱা কালিৰ আছে, মাছ যোৱাকালি আছে হয়। মাছৰ চবজি বনাইছিলো সেইটো আছে। ফ্ৰিজত ৰাখি দিছোঁ, অ। আৰু ভাতটো বনাম আৰু চালাড বনাম।
হা হা
চালাদ অ তিহয অ গাজৰ বিলাহী দিয় এটা চালাড বনাম বিট আছে
বাকী আৰু কিবা
মাছৰ আঞ্জা আছে মানে মই অকলেই থাকোঁ না এতিয়া সেইটোয়ে আৰু অকলে থাকো সেই কাৰণে মানে বেছি পৰ মানে ৰান্ধিব মন নাযায় অকলোযে এ অকলৰ কাৰণে এটা পথ বনালে হৈ যায় না ভাত
হয় হয়
উ সেইকাৰণে আপুনি এতিয়া কি ঔম আচ্ছা আপুনি আ আজি আপোনাৰ মানে কি কি
আজি আজি আইটেম আজি বেছি নাই তাৰ মানে আজি আৰু মোৰ মানে দুই বিধ আছে আজি দুই বিধ আছে মাছ আছে আৰু দালি আছে
হয় আচ্ছা
হয় আৰু চাতনী উ বনাব পাৰোঁ বনাম নে কি চাগে তেনেকুৱা
চাটনি মানে কি এই অকল আপোনাৰ হেৰি দি চা তুমি কিহৰ মানে চালাড
চালাদ চা ধনিযা ছাটনিটো
কোনটো ধনীয়া যিটো নাগা ধুনীয়া বুলি কয় আমাৰ
হা হয়
নাগা ধনিয়াত আছে যে এনেকুৱা অ মান ধনিয়া বুলি কৈছে
হয় মান ধনিয়াটো হম হ
প্ৰিয় সেইটো ধুনীয়া
খাব লাগে সেইটো ভাল স্বাস্থ্যৰ কাৰণে
উম কিন্তু হয় হয় হয়। খাব লাগে সেইটো মোৰ মোৰ মানে ক'ব গ'লে প্ৰিয় সেই আকৌ হয় এইটো আ আপোনালোকৰ ত ঘৰৰ বাৰীতে আছে চাগে ধনিয়া মান
ঘৰত আছে বিচাৰিব তে পোৱা যায়।
উম, অ আচ্ছা আচ্ছা আচ্ছা বহুত মানে সেইটো কিন তো খাই ভাল লাগে।
খাওঁক
দালি-ভাতৰ লগতে হওঁক মাছ ভাতৰ লগতে হওঁক আৰু সেইটো দালিতো দি খোৱা যায়।
টোৱা
সেইটোতো মই আগৰ পৰাই খাওঁ অঅঅ এতিয়া ধৰক ক কামৰ স তত বাহিৰত থাকো না
হা হা
ঠু ইয়াতে তো কিনি খাব লাগে।
হা অ
অ অ অ, এনেই ঘৰত থাকাতে মানে তাতে আমাৰ ঘৰৰ বাৰীত আছিল। আমাৰ তাৰে পৰা উঠাই খাইছোঁ তেতিয়া
হুম। আচ্ছা তেনেকুৱা মাজে মাজে খাই আৰু আপুনি ৰেচিপিটো উস্ এ
অ খাও মানে কি আ দ অ অ মানে দোকানৰ পৰা কিনি লৈ আহি খাওঁ এতিয়া ইয়াতে পোৱা যায় সদায় পোৱা যায় ফ্ৰেছেই হয় ত' লৈ আহোঁ মই লৈ আহি চাটনি বনাই খাওঁ।
হয়। তেনেকে কে খায় আৰু বনাই আপুনি বনাই ভাল পায় ন।
হয়, বনাই ভাল পাওঁ মই মইো ৰান্ধি ভাল পাওঁ। মানে ৰান্ধি ভাল পাওঁ মানে কি, মই ইমান মানে নিজে নাখাওঁ। মানে বেলেগক খুৱাব ভাল পাওঁ। মই আনক খোৱাব ভাল পাওঁ মই।
হয় - হয়। বিভিন্ন ধৰণৰ ৰেচিপি বনাই নতুন - ন
হয়। আমি আৰু কথা পাতিম দিয়ক। মানে ৰেচিপিৰ বিষয়ে। কি - কি মানে ৰেচিপি মই বনাব জানো আপোনাৰ পৰাও। আপুনিও নিশ্চয় মানে বহুত ধৰণৰ ৰেচিপি বনাব পাৰে।
হয়, পাৰোঁ। বিশেষ তেনেকে নোৱাৰোঁ। মই
আচ্ছা ঘৰুৱা যে যি- যি মানে- যিবিলাক আছে আমি মানে, অ'- ঘ- ঘৰুৱা খাদ্য যিখিনি আছে, সেইখিনতো বনাব পাৰে ন'? অ' মাছ, মাংস,
হয়। মই ঘৰুৱাখিনিয়ে মোৰ খোৱা যায়। বাকী বিশেষ দোকানৰ খোৱা-বস্তুক মোৰ বিশেষ নচলে।
মানে ফাষ্ট-ফুড এই
হয়। সেইবিলাক মই ফাষ্ট-ফুডৰ মই- নাই - নাই সেইবিলাকৰ মই বিশেষ আজিকালিহে ওলাইছে সেইবিলাক। মই নামেই নাজানো তাৰ মানে ফাষ্ট-ফুডটো।
উম - হুম - হুম। আপুনি ঘৰতে মানে অ' যিয়ে খায়, ঘৰতে বনাই খায়। বাহিৰত অ' দোকানত, ক'ৰবাত নাখায় ন'? আচ্ছা। ভাল - ভাল। ঠিক আছে বাৰু, দিয়ক। অ' ৰাখিলোঁ। আমি অকণমান পিছত আৰু ফোন কৰি আছোঁ আপোনাক। হয় হয়।